এইটো কাবা নম্বৰ কৰি আছে হেল্ল' হেল্ল' হেল্ল' হেল্ল'
দা
অহ শুনিছো ক
অ ইমান টাইমৰ মোৱত মাত কিয় ক তই শুনি আছিলি
অ শুনা নাই নেটৱৰ্কৰ দিগদাৰ কৰি আছে নেকি মই এতিয়াহে শুনিছো
তেতিয়াহে শুনিছোম ভালে হ'ল দে কটা নিদিলি কাটি নিদিলি ময়ো নিদিলো শুনা নাই পোৱা বুলি শুনা নাই পোৱা বুলি আকৌ কাটি নিদিলি বোলো ভালেই হ'ল আও বোলো
অ ভাত খালি আও
অহ ভাত খাই উঠিলো তাকে এনে আছো এতিয়া এনেই অলপ মানে এয়া কিবা এটা লিখি আছিলো পাপাকে হেৰি উম ৰপ আজি বৰষুণ অকণ পৰিছিল। চাই। তাপা আকৌ তেংটেং। ৰ'দডাল দিছে গৰমতো থাকিব পৰা নাই।
আহ গৰম লাগিছে।
তাত কেনেকুৱা আৰু বৰষুণ দিছিল নেকি?
ইয়াতো বৰষুণ পৰিছিলে আগবেলা টাইমতো।
অহ ৰ'দ মলাই আছে এতিয়া ইয়াতো ৰ'দ দি আছে কিন্তু এতিয়া। সেইকাৰণে গৰমতটো লাগিছে গুপ গুপ। অহ।
গৰম লাগিছে বোৰ গৰম লাগা ভাত মইে বনালো গৰম লগা নাই মোক। বাৰ মোৰ চৰ্দি লাগিছে যে ঠাণ্ডাহে লাগি আছে।
অঁ, সেইটো কাৰণে ঠাণ্ডা যায় চৰ্দি লাগিলে ঠাণ্ডা লাগে অকমান।
গাটো বেয়া লাগি আছে কালিৰ এপ পৰা চৰ্দি লাগিছে এনেকুৱা চৰ্দি লাগিছে মানে নাক বন্ধ হৈ জগ ৰুটি খালো তথাপিও মই ভাল পোৱা নাই।
কি আদা উম হেৰি কৰি খাবি আদা ৰসটো যে গৰম কৰি উতলাই চাহত দি দি খালেও হ'ব তুলসী আদা। লাল চাহাত। উম। কেনেকে চৰ্দি লাগিলে?
এই কালি ছাগলী আনিব যাওঁতে বতৰত তিতিলো অকনমান।
অঁ সেইকাৰণে।
অঁ।
উম।
ব। তিতিলে হৈ যায়। চাই নিচা প্ৰবলেম তাতে চৰ্দি।
অঁ, সেইকাৰণে হৈছে দে তটো নহলে বৰষুনত মইও তিতি থাকো। বহুত। বৰষুত তি চাইনিজ যে সেইকাৰণে হয়। টো ধূলি খাইলে তো নাৱও হয়।
অ ধূলি খাৰিলেও হয় ঘৰত আউ দিলেও হয় মোৰ মানে। ঘৰৰ কাম কৰিলে লাগিয়ে আাইছহতি।
উম। ব বেয়া দে এইটো প্ৰব্লেম।
উম তাকে।
তাৰাপৰা ভাত খাই খোৱা নাই অকমান।
নাই নাই মই দিনত নখোওঁ নহয়।
আহ
দিনা নুশুৱে মই অকমান দেৰিকে আছো যে আ নুহো আঁ
অ সেই তাত উঠিলিও আজি।
চাৰে নটা মান বজাত উ ৰ
চাৰে নটাত ঠিকে আছা
উ কেতিয়াবা দহটাও বজে নাই কালি আজ আকৌ সোনকালে চাৰে নটাতকে আগতোই উঠি লৈ বোলা আজি মান টোপনি শনিও যাব বা উশাহে লব নোৱাৰ আকৌ
আহ উঠিব মন যায় নে টোপনি সহতি কৰিলে মোৰচোন উঠিবই মন নাযায় ৰাতিপুৱা।
টো কাম কৰিও মই কামাখ্যা মই দেত ঘূৰি আহিলোগৈ গোটেই দিনটো।
বেলেগ আৰু দেই তো ৰাতিটো টোপনি ৰাতিটো খোৱা নাই আগদিন ঘৰত তাৰ পৰা পিছনা কামাখ্যা মন্দিৰত গছ
গোটেই ৰাতিটো মই ক কাপোৰ এযোৰ বনালো বনাই লৈ ৰাতি কাপোৰ বনাই মই সেইযোৰ কাপোৰ পিন্ধি মই কামাখ্যাত ঘূৰি পকি আহি ৰাতি শুইচোহি
বা বেলেগে হ শক্তি আছে দে শৰীৰতটো।
গোটেই ৰাতিটো কাম কৰিছো পাঁচটা বজাত তাহাঁতে কৈছে যে পাঁচটা বজাত ওলাব দিছে হা যা যোন যাব ধৰিলে যাৰ লগত যাম। কৈছো পাঁচটা বজাত ত ৰেডি হবিয়ে এনে তাৰ পিছত মই কাম কৰি আছো তাহানে মোক ক আছে জগুৱাই দিম দে তোক কেনেকে কলে
হ
জগাই দমেই লাগে হ'ল এটা। তাৰ পিছত আ উ
উম
লাম দিয়ে থৈছো মই। অ চাৰে চাৰিটাত আলাম উঠিছো গা পা ধুইতো পাঁচটা বজাল ওলাব লাগিব হয়
আহ
অ তাৰপিছত আৰু মই ৰাতি কাম কৰি আছো কাম কৰি আছো আৰু কাম কৰি কাপোৰ এযোৰ বনাই আছো কাপোৰযোৰ বনাই বনাই বনাইছো। পাঁচটা বাজিলে তাৰিছত এলাম বজিছে পাঁচ পাই বাজিল। আ কাপোৰ ধুমা ধুম মানে ফেনৰ। তাহতে দিয়া আ খালেকে ৰ'দত। ফেনৰ বতাহত দি মানে ধুমা ধুম গা ধুইছো গা।
উম
তিছো তাহাঁত। ৰহ কোন আহিছে? হল মই খোৱাই? নাই ৰ এনেকুৱ। সৰুৱেৰে।
তা পাম। কাপোৰযোৰ শুকাল নে নাই আক ভাল। এক
আৰু ওলাই গৈছো আৰু। তাৰপিছ গতে দিনটোত তেনেকে কামাই। কাম্যখা ঘোৰিলো একো এই নাই কাপোৰ পিন্ধি গলো?
অ তে টোপনি ধৰা নাই নে গা। বেয়া লাগে।
অ ক ফেৰা। এ নাই নাই। গে বেয়া লগা নন্দিয় ধুইছো গে বেয়া কোনো লগা নাই ঘৰত আহিয়েটো টোপনি ধৰি গৈছে?
অ আহ উম হম। কামাখ্যা মন্দিৰত কেতিয়া গৈছিল?
এ দুমাহ মান হৈছে যোৱা।
হলে ৰাতিপুৱাই যে গৈ চৰকেইটাত পালে গৈ।
এ যাওঁতে যাওঁতে হেৰিটাই বাজিলে চাৰে দচটাই বাজি গ'ল।
ঘ ইয়াৰ পৰা ওলাওতে চাৰে তাৰ পাওতে চাৰে দশটামান বাজিছে আৰু।
চাৰে নটা বাজিছে অ সি লাইন লব লগগীয়া হৈছে দুটা বজাতহে আমি। সোমাই পাইছো?
অ এনেকুৱা ভিৰ।
এ বহুত ভিৰ হয়।
উ এনে যাব নোৱাৰি লাইন ললেয় যাব লাগিব?
অ লাইনতে যাব লাগিব?
চবে এনেকে যাব পৰা। সুবিধা হ'ব লাগে লাইন নোলোৱাকে?
অ লাইন নোলকে পাৰিবি মেইন মন্দিৰিত সোমাব নোৱাৰ। মেইন মন্দিৰত আমিও সোমাম নোসোমালো উপায় নাই, মেইন হেৰিত নোসোমালোগৈ সোমাব নোৱাৰিলো আও। মেইন মন্দিৰ হেইত সোমাবলৈ হ'লে ৰাতি থব লাগিব ৰাতি ৰাতিতটো থাকিব লাগিব। ত ৰাতি এঘাৰটা বাৰটা বজাতহে লাইন পাবি
আহঁ
এনেকুৱা হ'ব মা নহ'লে সন্ধিয়া আঠটামান বজাতহে ত লাইন পাবি। সেইকাৰণে নাই আৰু নল আমি আও। গোতে খিনি পালো, একে মেইন হেৰিলেহে নাপালো আও।
উম হ'ব দে ভগৱানৰ কিনো আও দুসাই আগ হ'ল উম
ত বাহিৰতে সেৱা কৰিলো আকৌ বাহিৰত গোটেই ৰাউন্ড টো ঘূৰিলো ছয় সাত তিনি পাঁচ ঘুইলো তাৰ পিছতে ফে এ হেৰি হেৰি আহিলোঙ আও তাতে উঠিলো, চাই পুখুৰী তাতে কাছ থাকে।
অঁ অঁ তচৰ থাকে যে চবে যাই আ চাবলৈ মই যোৱা নাই কিন্তু। নাই নাই গৈ পোৱা নাই নহয় এতিয়া কামাখ্যা মন্দিৰ সেইকাৰণে সুধিছো আও। গ'লে বোলো লাইন লগাব লাগে নে বোলো
এনেও যাব পাৰিবি লাইন নহলেও কথা নাই। কাছ থাকে, কাছ চালো, কাছ কেইটা- চাই বৰ ধুনীয়া লাগে ও, কাছ কেইটা একেবাৰে হাততে ওচৰলৈকে আহে
হ ভাল লাগে ভয়ে লাগে আকৌ ন, মৰমো লাগে ভয়ো লাগে।
হয় লাগে
উম বহুত
তাৰপা সেয়া কাচ কা চ চালো
আহ তাপা
চাই লা তাৰ পৰা গোটেইখিনি ঘূৰিলো ঘূৰিলো তাতে প্ৰসাদ খালো।
প্ৰসাদ কি দিয়ে মাহ দিয়ে নে? মাহ গ'ল আমাৰ নিচিনা,
অঁ প্ৰসাদ খালো প্ৰসাদ ধৰি লওক প্ৰসাদ লৈ লৈ গৈছে যে বহুতে প্ৰসাদ খালো এনেকে বহু মানুহো আছে ও চৰ মানুহো দিয়ে এনে বহি থাকোঁতে ধৰি লওক কোনোবা কোনোবাই হেৰি দিলে দিয়ে যে প্ৰসাদ মানে তাৰ আকৌ মিঠ মিঠাই চিঠাই দিয়ে বুত প্ৰসাদ নহয়। হা এনে খালি মিঠাই মিঠাইত প্ৰসাদ আৰু
অ তাকে তো বাহিৰৰ মানুহ বাহিৰত যে আমি ইমান বছৰ থাকি আহিলো তাত মাহ প্ৰসাদ নিদিয়ে নহয় সিহঁতি মিঠাই দিয়ে হালোৱা দিব মাহ প্ৰসাদ দিব খিৰ দিব তাত সেয়াই মানে আৰু
আহ হে প্ৰসাদ
এইফালে মাহ কল মাহ কলটো বাৰু দিয়ে সিহঁতেও দিয়ে মাহ বুট মগু নিদিয়ে বুধ মগু মানে হেন সেইটো ঘৰত খোৱা বস্তু বুলি ভাবে আহ সেইটো এনেে যেনেকে আমি দালি চালি খাওঁ কিবাখিনি সেইবিলাক নিচিনা
আকৌ তাত সেনেকে নিজেও নিজৰ লগত কথা আৰু নিজে কি নিঅ শৰাই দিলেও ধৰি লওক তই নিজে বস্তুহে নি মিঠাই চিঠাই কিনি দিব লাগিব কাপোৰ এনেকে হেৰি দিব পাৰে খাৰু চাৰু চব দিয়ে অ তাত সুত দিয়ে শৰাই খনত যে তাৰপা যেতিয়া শৰাই এখন দিওঁ বুলি বস্ত বস্ত কিন নহয়
অ
সেই সেই শৰা শৰাইখনতে মানে নিজে সজাই দিয়ে দোকানীয়ে আৰু ফুত খাৰু
তাৰমানে কি জান আমাৰ এইপিনে ইমান হেৰি নহয় যে বাহিৰত যে এনেকে মাতা মন্দিৰ গ'লে অ মা মা যেনেকে আমি মাইকী মানুহে খাৰু ফুলি এইবিলাক ভাল পাওঁ হা মা মাতাক আকৌ মানে সেনেকেই দিয়ে আমাৰ এই পিয়াজহে ইমানবিলাক নিয়ম হয়নে? মা কামাখ্যাত যে পূজাৰী মুচ চব মানে বাহিৰা -বাহিৰা মানুহেই মানে আছে গম পালি নে। আৰু বাহিৰা মন্দিৰ মানুহ বিলাকচ। চাব আহে যে সিহঁতি ফুট সেন্দুৰ সিহঁতৰ সেইপিনেও মানে সেইবিলাকে দিয়ে ফুট সেন্দুৰ খাৰু উ তাপা সেইকাৰণে এই দোম দোকানী বিলাকেও বুজি পালে মানে এতিয়া সেইকাৰণে সেতেওঁ চবকে মানে সজাই দিয়ে সেইটো বস্তু আৰু
অ 'সেইটো বস্তুৱে দিয়ে ফুত দিছে সেন্দুৰ সেন্দুৰতো দিছে বাৰু সেন্দুৰতো কি জানো সেন্দুৰতো এয়া মা হেৰি এতিয়া আধা ঢালি আধা ঘৰলৈ দি পঠিয়াই।
অ' ভালকে থ ঘৰত ব্যৱহাৰ কৰিব দিছে ফুট চুট ল'ব পাৰি সেইখিনি।
ব্যৱহাৰ কৰিব পাৰ মানে আম কি নোৱা চোৱা হলে ব্যৱহাৰ কৰিব দিয়া নাই এনেই ব্যৱহাৰ কৰিব পাৰি আৰু মই মাজে মাজে লৈ থাকো বাৰু মিক্স কৰি পেলাই তাৰ লগতে ল'ব পাৰি আৰু বেলেগ খুজিছোঁ আও টো আমি ব্যৱহাৰ কৰো কৈছে ক পাৰিব বুলি কৈ পিঠিয়াইছে।
পাৰিব বুলি কৈছেো নহ'লে আকৌ এনেই পেলনি যাব ন উম, তই গৈ চালি দে তই ধেও জেগা চাইছ দে ঘূৰিছ দে তই তোৰ বায়েৰে তহঁতে বোলো যাৱ দেব ফুৰিবলৈ মাজে -মাজে বায়ে তয়ে
অ ' যাওঁ
তহঁত দুজনী মায়ে মই তো আমাৰ তাই সেইদিনাখন তহতি তো ভৰাালি নামঘৰ যোৱা বুলি গৈছিলি ন'।
ন না অগ্নিনাথ মন্দিৰ গৈছিলো।
অগ্নিনাভ।
ভ ভঁৰালী নামঘৰ গৈছিলি? চো
অ' আগতে গৈছোঁ আও তাৰপৰা মদ নতুন এ কামাখ্যা খনকে দেখা গৈ নাই আজিলৈকে।
সৌ কণ গুৱাহাটী।
গুৱাহাটী হও কণ। তাকৌ আগতে যাবতে উম
ভগ এনে কামাখ্যা মন্দিৰ যাও বুলিলে যাব নোৱাৰ। বহুত দিনৰ পৰা এটা পিলেন বনাই থাকিলেও যাব নোৱাৰ।
যাব নোৱাৰি। অ', সেইটো হয়। প্লেইন সেইকাৰণে নবনাওৱে বুইছ। যাম-যাম বুলি ভাবিলে আকৌ যাব নোৱাৰিলেও হেৰি হয়। সেইকাৰণে নবনাও, যেতিয়া মাতিব তেতিয়া যাম আৰু মানে।
উম।
ইমান হেৰি কৰিয়ে নাথাকো আৰু।
মাতিব লাগিব বা মইতো, মইতো কামাখ্যা মন্দিৰ যোৱা কোনো প্লেনে নাই।
উম।
উম। আমাৰ ল'ৰাহে যোৱা প্লেন, ল'ৰাহে ভাব আছে মই কামাখ্যা মন্দিৰ যাব লাগিব এদিন ল'ৰাই ভাবি থাকে, ল'ৰাই ভাবি আছিলে। কিন্তু মই ভাবিব কোনো প্লেনে নাই, মোক সেদিনা অকস্মাত উলা সময়ত ফোন কৰিছে। কাইলৈ কামাখ্যা মন্দিৰ যাম ওলা এনেকে ক'লে। অ' মানে কি তাহাতে নিজৰ উম হেৰি পৰিয়ালটো গৈছে আৰু গাড়ী লৈ। ওলা অ' ভালে হ'ল আৰু যাম দে এনেকে
দে হ'ব দে ন? চাহ পাছত পাতিম দে। অ' কাটি দে। অ, অ।
ক্লাছ কৰি হল?